নমস্কাৰ এই এনে বহি আছো।
উম আছো এনেই। পদুলিতে।
অঁ।
কিবা খালেনে নাই?
না খামহে বনাই আছে। আপোনালোকৰ?
আমাৰো বনাইছে।
অঁ।
উম পিছে খবৰ খাতি ভাল?
ভালে।
উম ঘৰৰ?
ঘৰৰো আছে।
ভাইটি খবৰ ভাল?
অ ভাল ভাল।
উম। উম। এতিয়া কি এনেই আছ নে কিবা কৰি, ভালেই অ উম কিবা অ কিবা পঢ়ি আছা নে?
উম কৰি আছো মই বি এ কৰি আছো।
উম ক কিহত লৈছা মেজৰ?
মেজৰ তোমাৰ হেৰিত অসমীয়াত।
আহ।
তুমি?
মই কৰা নাই মই ঘৰতে আছো।
অঁ।
উম।
কিবা কাম চাম কৰা নেকি?
কাম চাম তেনেকে পোৱা নাই এই সৰুকে দোকান এখনতে কৰি আছো আৰু
অ ঠিকেই আছে,
অ সময়তো তেনেকে পাৰ কৰি আছে বোলো আৰু দোকানতে,
উম উম! !
উম!
আজি এই আমাৰ লগৰ এটা এক্সিডেণ্ট হল নহয়।
অ'!
বাইকৰ পৰা পৰিলে,
অ ভাল পাইছেনে লগৰজনে,
পাইছে আছে এতিয়া
অ কেনেকে পৰিলে লগৰজন
এ স্পীডত আহি আছিলে তাৰপিছত চকা চুচৰি গ'ল
অ দাদা ক'ত ঘাইল হৈছে লগৰ জন
এ হাত চাতে দুখ পাইছে অলপ,
অ মলম চম লগাইছে নে,
আহ লগাই থৈছো,
এতিয়া কি কৰি আছে দাদা লগৰজনে
এ এনেহে বহি আছে,
উম এতিয়া চাগে খুব বিষাই আছে চাগে ন,
আহ!
উম!
লে পিছে ক'বাত যোৱা কোৱা প্লেন নাই,
যোৱাৰ পৰা আমি যাব লাগিছিল ধৰ দিন এনেকে যোৱাই নাই দুটাই একেলগে,
উম!
উম!
যাব লাগিব।
উম! তোমাৰ এনে মোৰ পৰা কিবা সুধিব লগা আছে নেকি? মোৰ বিষয়ে কিবা জানিবলে
আহ! কি?
ৰাইটোত আমি ভাবিব লাগিছিল, ন উম! কেতিয়া মানে যাব বা যাবা
যেতিয়াাই মোৰ পইচা মিলিব তেতিয়াই যাম।
উম! দুয়ো ভালকে যাব লাগিব। ন,
আহ! !
উম।
কেৰাহী দুটাত মাৰিব লাগিব এইবাৰ।
অ'। মানে আমাৰ লগৰবৰ্গখিনিত তোমাৰ খানা এটা আয়োজন কৰা হৈছিল মানে
হয় নেকি?
অঁ।
তেতিয়াহ'লে এইবাৰ
এই এইখিনিতে লগৰ খিনি ভাল কে লগো পোৱা নাই যে আমাৰ উম, তোমাকো ধৰি দহটা মান হৈছে।
অ'।
তুমি খাবা নহয় পিছে ন।
খাম খাম হে কিয় নাখাম।
অ'।
মোক জনোৱাই নাই তোমালোকে।
অ' নাই এই এতিয়া প্লেন কৰা হৈছেহে বোলো।
অ'।
অ', পিছে পইচা ডেৰশ বা এশকে তুলিছে।
হয় নেকি?
অ, মাংস তোমাৰ দি খোৱাটো মানে তেনেকে ফিক্স হোৱা নাই।
অ'।
আমাৰ গ্ৰুপ এটা খুলি দিম খুলি পেলাই তোমাকো মই এড কৰি দিম।
অ, কৈ দিবা বাৰু অ', খানা কি মাংস কি হ'ব বা?
মাংস তোমাৰ ব্ৰইলাৰ আৰু গাহৰি হ'ব।
অ'।
উম'।
গাহৰিটো ভাল নে বাৰু খাবলৈ?
কাম এটা কৰিম বুলি ভাবিছিলো। আপোনাৰ কি বুলি কয় এতিয়াতো কামটো আমি দুটাইতো নায়েই পোৱা।
অ'
তুমিও যদি অলপ ঘৰৰ পৰা কিবা এটা লোৱা মই কিবা এটা লৈ যদি নতুন কিবা আপোনাৰ তোমাৰ বিজনেচ এটা কৰি কৰিব পাৰিলোঁ, হয়।
পাৰিবি
উম।
কিহৰ নো কৰিবা? বিজনেছ?
যদি গৰু কিনিলোঁ হয়, জাৰ্চী গৰু। তোমাৰ দুজনী বা তিনি-তিনিজনীমান
এ, সেইবিলাক কৰাতকে ফাৰ্ম এখন খোলা ভাল নেকি? মুৰ্গী-চুৰ্গী
ফাৰ্মটোতো খোলা হ'ব। এইটো কৰি লওঁ। তোমাৰ, এজনীয়ে যদি তোমাৰ দহ লিটাৰকে যদি গাখীৰ ওলাই, চাৰিজন বা এনেকে পাঁচজন থাকিলেতো পঞ্চাশ লিটাৰ ওলাই যাব। যদি আমি দু এতিয়াই তোমাৰ হোটেল ঠিক কৰি লওঁ। এখনতটো খুব বেছি লাগিলে দহ লিটাৰ লাগিবই।
অ'।
এনেকে পাঁচ দিলে চল্লিশ বা চাৰিখন হোটেল ওলাই গ'ল
সেইটো ঘৰ
সেইটোতো লাভ বেছি হ'ব। কিন্তু ফাৰ্মটোও কৰিব পাৰি ফাৰ্মটোত, তোমাৰ পিছে জাগা আছে? কৰিব লগা?
ফাৰ্মৰ আছে। আমাৰ ঘৰৰ পিছফালে মাটি
উম, তেন্তে কৰিব পাৰিম ন আমি?
উম। চবফালেই মাথা মাৰি থ'ব লাগে।
অ', চবফালে কৰি থ'লে ভাল। তোমাৰ বিপদ আহিলেও কোনো কাৰোৰ পৰা সৰু হৈ তুমি কৰিবও নালাগে। মা-দেউতাৰ পৰা সহায় ল'বও নালাগে। তুমি নিজৰ পৰাই চব কৰিব পাৰিবা ন?
সেইটোৱেই
পিছে এতিয়া হেৰি, কেনে খবৰ?
কাৰ?
তোমাৰ
মই এই, আছোঁ আৰু কি খবৰ কম আৰু ভালে বেয়াই মাজ তে আৰু
আৰু এই যে তোমাৰ, আমাৰ অসমীয়া ছবিখন যে, তোমাৰ, কৰি আছে যে শ্বুটিং
অ', সেইখন সেইদিনাখন চালোঁগৈ নহয়। বহুত ধুনীয়া বনাইছে এইবাৰ।
অ', সেইখনটো ফাৰ্ষ্ট, সেইখনটো চোৱা হ'ল বাৰু ধুনীয়া বনাইছে বাৰু। অসমীয়া ছবি, আৰু এখন ছবি যে কৰি আছে তোমাৰ জোনবাই বুলি
অ', সেইখন তোমাৰ শ্বুটিংহে কৰি আছে। সেইখন জানো কেতিয়া হ'বগৈ
সেইটোৱেই। সেইখনো হোৱা হয় চাবলে ভাল হ'ল হয়, সময়খিনি বন্ধু বৰ্গখিনিৰ লগত অলপ সময় পাৰ কৰাও হ'ল হয়।
উম উম উম বঢ়িয়া লাগিব সেইখন- চাই।
উম। এনেই যাব লাগিব ন এদিন দিন চাই পেলাই লগৰ খিনি কাৰ কাৰ-
ৰিলিজ বা কেতিয়া হয় আকৌ অহা বছৰ এনে এইবছৰতে কৰি-
আৰু বেলেগ ছবি - ছবি অহা নাই নেকি বাৰু আমাৰ অসম-
বেলেগ আহি থাকে এতিয়া নাই ওলোৱা।
উম।
বেলেগ ওলালে কম বাৰু উম।
খিনিৰ লগত সময় এটা পাৰো হৈ যায়। অকন ফটোৱামিও হয়।
সেইটো অ মইতো এনেকে বহুত বাৰ চাইছো বাৰু ভালেই লাগে। বহুত মজা এনজয় এটা কৰিব পাৰি।
অহ। ভাত কি বনাইছে তোমালোক-
ভাত এই মাংস অলপ আনিলো, তাৰপিছত মাংস বনাইছ- ছে। তোমালোকৰ?
আমাৰ- তোমাৰ মাছ আনিছিলে। উম, তুমি এনেই কি বুলি কয় মা- মাংস জানানে ইনে বনাব?
নাই মই নাজানো আজিলৈকে বনাই পোৱা নাই বাৰু।
অ।
ত- উম, তুমি এতিয়া ক'ত আছানো?
মই এই ঘৰৰ ৰাস্তা ওচৰৰ এই তিনিআলি খোজ কাঢ়িছিলো ইনে এপাক ওলাই আহি উম।
পিছে কেতিয়া যাবা ঘৰলে?
ঘৰলে-
অ। য'ত-ত'ত
অকণমান তুমি চাই-চাইডলৈ আহিবা নেকি?
অ', গৈছোঁ, গৈছোঁ। খোজ কাঢ়িয়ে দিওঁ নেকি‌‌ আৰু।
এপাক তুমি তিনিআলিটো ফালে আহিবা নেকি? এপাক দু-দুয়ো খোজকাঢ়ি আহিলোঁ হয়।
পাৰি যাবলৈ।
অ'।
এই তোমাৰ লগৰ এটাক মাতো নেকি? সি তোমাৰ কাম এটা আছে বুলি কৈছ চিলে তাৰ ওচৰ লৈকে খোজকাঢ়ি, খোজকাঢ়ি তাৰ ওচৰলৈকে যাওঁগৈ নেকি।
পাৰি তুমি অ মই সেইফালৰ পৰা আহো তুমি আহা। তিনিআলী তুলে।
অহ।
উম।
ৰবা তেনে মই এই দোকান যাব লগগীয়া আছিলে। ভোক লাগিছে মানে কিবা এটা খাই আহোঁ
এজান দুয়ো
আ‌ অ, হেৰি এ লগটোক মাতিব পাৰিবা নেকি ন নেনচিক?
হে?
নেনচি?
নেঞ্চিক মই মাতিব লাগিব ৰখা, সি ঘৰতে আছে নে নাইবা।
অ' তাগ মাতিত তাৰ ওচৰলে গৈ ধুনীয়াকে হে তাৰ লগতো কামটো কৰিব পাৰিলো হয়।
আহ।
ন
উম।
তুমি আহি যাবা সেইফালৰ পৰা মই এইফালৰ পৰা যাম দোকানতো মোক সোমাব আছিলে।
তুমি কাম এটা কৰিবা নেকি মই বন্ধু বৰ্গ বন্ধুজনক কৈ দিলো হয় এইফালে অহা হয় অলপ ভাল হল হয় সেইফালে ইমান এটা দিগদাৰ হল হয় ন এইফালে উম আমাৰ এই এই টিনিআলিটো এইটো চাইডে হোৱা হয় ভাল আছিলে।
অ'। সেইটোও হয়।
উম।
পিছে ৰ'বা মই আগফালে আছিলোঁ, এতিয়া চেন্দেলযোৰ পিন্ধি আহোগৈ ভিতৰপা। কি?
কলেচ ছলেজ
কলেজ, আজি একজাম আছিলে একজাম দিলো বাও।
অ', এনেই তোমাৰ এইটো যে ক আই-টি-আই কমপ্লিট হ'ল নে?
অ', মৰনিঙে নে কচ আছিলে কম্পলিট হ'ল।
উম, কম্পিউটাৰ যে কৰি আছিলা
সেইটোও কৰি আছো, প্লাছ কলেজ ও কৰি আছোঁ।
অ', তেনে থিক কে, আছে দিয়া।
চব - চব ফালে টাইম পাছ, টাইম টো পাছ কৰিব কাৰণে কৰি থৈছো আৰু।
উম।
তুমি?
মই তোমাৰ এই সৰুকে দোকানতো কৰি আছো, আকৌ তোমাৰ হাঁহো আছে হাঁহটোও কেতিয়াবা চাই দিওঁ হেই তেনেকে সময় পাছ কৰিছোঁ আৰু।
উম।
ত' নতুনকৈ কিবা এটা কৰিম বুলি আকৌ তোমাৰ বিশেষ কিবা এটা হেৰি কৰিবলৈও আপোনাৰ তোমাৰ পইচাটো লাগিব ন?
সেইটোয়েটো আকৌ ডাঙৰকে লাগে যে, কম কমকে হ'লেও নহয়। পৰা কি কৰিবা
কম খৰচত বস্তুটো কৰিব পাৰিলে তেতিয়া আমি তোমাৰ এ, সেই, সেইটো কৰি থকাৰ লগতে তেতিয়া ডাঙৰ এটাও কৰিব পাৰিম। হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।